হেল্ল'
কি কৰি আছ?
এ শুৱা পৰা উঠিলো। উঠি পেলাই তোৰ মুখখন ধুই চাহ একাপ খালো। খাই পেলাই কাৰেণ্টটোও গুচি গ'ল। তাকে বিছনাখনতে পৰি আছিলোঁ। আৰু বাহিৰলে ওলাই আহিছো বতাহ অকণো মাৰিছে। চাহ খালি?
চাহ খালো।
অ তাকে কালি ৰাতিপুৱা ৰাতিয়ে বৌ
ৰাতি বৰষুণ অকমান দিছিলে। কিন্তু ৰাতি বৰষুণ অকমান দিছিলে এতিয়া ৰাতিপুৱা ৰ'দতো ইমান দিছে।
তাকেটো ৰাতিপুৱা বতৰ বেয়া হব ভাবিলো ৰ'দহে ওলালে।
উম তাকে বতৰ আজি আমাৰ কম্পিউটাৰ পৰীক্ষাও আছে।
অ ত হাই আমাৰ কলেজ হা।
তই আজি আমাৰ ফলে আহিবি আকৌ আবেলি সময়ত অকমান।
অ এইটো কলেজলে যোৱা চাইদৰ কম্পিউটাৰ নহয় জানো।
অহ হয় হয় আজি ফাইনেলে এ চাৰ্টিফিকেট দিব
আজি চাৰ্টিফিকেট দিব।
অহ।
উম কোনে পায় আৰু কোনে পায় বোলে পাচ পাৰ্চেন্টেজ কিমান হ'ব বা
জানো দিয়া কি হয় মই একো পঢ়াই নাই নহয় নাজানো ইমান বাকী কম্পিউটাৰটো ধৰ ডাইৰেক্ট কম্পিউটাৰটো নলয় নহয় এক্সমটো লিখিত এক্সামটো অলপ টান হয় আৰু বাকী কি হয় ভগৱান হে জানে আৰু চাৰ্ভিকন কৰিলে কম্পিউটাৰ চিন্তা নাই আৰু ধৰ
উম
মেইন কৰ্চটোৱে কৰা নাই ধৰ তেলি তেলিতো আকৌ চাৰ্টিফিকেট দিয়াৰ পিছতো কৰিব পাৰে যে
অহ শিকোৱাই নাই।
তেলিটো মানে এতিয়া ধৰ আমাৰ যোনটো আগ বে সেইটো মানে হাই চেকেণ্ডৰী ফাইনেল দিয়াৰ পিছত হে তেলিটো ছি শিকিছে। আমিও তো এ শিকিব লাগিব। উম বাকী পথাৰ তহঁতৰ আজি অহ ধৰ খেতি উঠিলে নি।
নাই উঠা নাই উঠা ৰাতিপুৱা নাযায় আবেলিহে যাব
অহ আবেলি ৰাতিপোৱা কি ৰ'দতটো বেছি
উম ৰ'দটো বেছিকাৰণে নাযায়
অহ ভাইটি কি আজি নিবহি
অহ নিবহি অহ নিবহি আজি আজি যাবি নহয় নামঘৰলৈ
মই। নামঘৰলে যাম উম
উহ
আমাৰ ভণ্টিহত মাহীহঁত পাবহি আৰু এতিয়া গহপুৰ পাইছে হি মামা গৈছে আনিবলে।
অ ঠিকে আছে।
উম।
উম
তাকেইটো ভাত আমাৰ নাই বন- মানে মইতো কৈছিলে নহয় ধৰ এতিয়া স্কুল কলেজ বন্ধ যে আৰু গোৱা বন্ধ মই ইমান ৰাতিপুৱাই কোনে তই এবাৰে বনাই তই এঘাৰটা বাৰটা মানত খায় আৰু
উম তাকে চুলিকেইডাল কাটিবগে লাগে চুলি কৰিব যাম চাগে।
তই কাম এটা অ চুলি কাটিবলৈ আহিবি তই মুঠতে আবেলি আহিবি ধৰ অকনমান গছৰ তলতে কেৰমো খেলিম গোটে কেইটাই
হয়।
তই মোক খোলোটো অকমান চাই দিব পাৰিবি
হ'ব হ'ব আজি যাম দে।
আজি আহিবি হা
উম।
ফোন কৰিম কিমান টাইমত আহিব লাগে।
উম হ'ব।
অহ আৰু সেৰি হঁতো আহিম বুলি কৈছে তহঁতৰ ওচৰ হেৰি সিহঁত কেৰম খেলিবলে গোটেই কেইটা লগ খাই কেৰমো খেলিম ধৰচোন ভাল লাগিব আও
উম অহ ঠিকে আছে খেলিম
উম আৰু খুলটো মানে তো অকণমান মই একেবেই নাজানো খুলৰ বিষয়ে একো আগৰ পৰা ঘৰৰতো নাই তই অকমান মানে ধ দেখাই এতিয়া কোনটো চাইডে কি হয় তেতিয়া অকমান এনেই ঘৰত টোকিয়াই থাকিব পাৰিম আৰু
উম
ধৰক খুলটো হাতটো অকমান লগালেহে লাহে লাহে আহিবগে বজাৰৰ পৰা হোমগে
তাকে
উম বাকী আজি কম্পিউটাৰলে যাব লাগিবতো মোৰ এতিয়া চিন্তা হৈছে ইমান ৰ'দত কেনেকে যাম চাইকেল মাৰি।
এতিয়া ৰ'দ এতিয়া দিছে তোৰ এনেই দ দহটা বলে তোৰ কিমান ডিগ্ৰী চেলচিয়াছ হৈ গুচিয়ে য- তে
উম
মানে কৈছো নহয় এতিয়া অসম খনে মানে আমাৰ অসম বুলি নহয় নৰ্থ ইষ্টখনে আছিলে অলপ ঠাণ্ডা ঠাইত গোটেই ইণ্ডিয়াত বুলি ক'বলৈ গ'লে। এতিয়া মানে নৰ্থ ইষ্টতো মানে অৱস্থা বেয়া হৈছেগে আউ
তাকে
হেল্ল'
উম শুনি আছো পাহাৰ বিলাকো এতিয়া অলপ ঠাণ্ডা পৰিছে চাগে পাহাৰ কাষত যোনবিলাকৰ ঘৰ নবা পাহাৰত যোনবিলাকৰ ঘৰ হাৱাটো অলপ চলপ মাৰি আছে চাগে আও।
মাৰি আছে আৰু আমাৰ এই পিনেতো এতিয়া গছ গছনি নাই ঘৰৰ মানুহে য'ত তত
উম একচুৱেলি পাহাৰ ইমান ঠাণ্ডাতো বতাহতো ক'ৰ পৰা আহে বাও। মানে ওখ কাৰণে হাৱাটো ওপৰৰ পৰা আহে নেকি?
টোজ টো পাহ পাহাৰ জেগাটো অকমাৰ ওখ না।
অ হাৱাটো উপপা আহে।
আৰু হলেও আমাৰ ইয়াতকে পাহাৰ
টো হাৱাতটো বেছি তলতকে বেছি ওপৰতহে মাৰে। গৰম ঠাণ্ডা গৰ ঠাণ্ডা হাৱাটো টো ওপৰতহে মাৰে।
উম তই এতিয়া পাহাৰলৈ গ'লও চাবি তোৰ ধৰ পাহাৰত মানে নৰ্মেল ইয়াতকে তোৰ তাত ঠাণ্ডা পাবি মানে থাকি ভাল পাবি ধ
অ থাকি ভাল পাম অ তাকে
উম চেঁচা পালেহে যাম নেকি চেচা হলে নামটোৱে চেঁচা ঠাণ্ডাত লে যাব তাত
উম তাকে গৰমত বিলাক ঠাণ্ডা বস্তু বেছি নাখাবি। পানী লগা জ্বৰ হ'ব।
উম সেইটোৱেতো এতিয়া গৰম দিনতো ধৰ নেমু চৰবত কুঁহিয়াৰ ৰস তেনেকে সেই বস্তুবিলাক খাব লাগে অলপম নেমু ফল মূল জাত
টো খাব লাগে এনাৰস
উম এতিয়া মানে উম দোকানৰ পৰা ধৰ তোৰ যদি এইবিলাক ফিজিং ঠাণ্ডা ঠাণ্ডা খাওঁ। তেতিয়া মানে তোৰ স্বাস্থ- অলপ ক্ষতি হয় চান্স থাকে গ থাকে না পতককে ঠাণ্ডা ভাৱটো পাই গ'লে মানে বেমাৰ হয়।
বেমাৰ হয় বেমাৰ হয়। থাকে।
কি কবি আৰু এতিয়া বেমাৰ হলেতো এইদিনতো কলো নহয় গৰম বন্ধকেইদিন কলৈকো ওলায়ও যাব নোৱাৰিবি বেমাৰ হলে ঘৰত তে পৰি থাকিব লাগিব।
উম ঘৰতে পৰি থাকিব লাগিব।
মোৰ মানে আগতে এনেকুৱা হৈছে মানে গৰম বন্ধত এই মানে এ মি স্কুলত থাকোতেনে মই নাজানো ন তেতিয়া ইমান সৰু থাকো তেনে। ধৰ ঘৰত নোকৱাকৈ কেতিয়াবা ঠাণ্ডা ঘপকে খাই দিওঁ তাৰ পৰা বেমাৰ হয় আৰু ঘৰতে দহ দিন, পোন্ধৰ দিন পৰি থাকিব লাগে।
উম।
আৰু বেমাৰ হোৱা মানে এতিয়া মোৰ বহুত লছ হব নহয় ধৰ কৰবালে যোৱাও নহব লগতে খোলৰ শিক্ষাটো লৈ আছো সেইটোও বন্ধ হব।
আঁহ। তাকে এইটো খোলটো এতিয়া এইটো আধা মাহ দুখন এখন বাজানা গ'লেই আৰু ন এতিয়া?
দুখন দিলে হ'বলা।
অ এখন গ'ল এখনৰ খন মুখস্থ হ'ল এতিয়া দুই নম্বৰখন শিকাই আছে আৰু আজি মুখস্থ লব তোৰ আৰু কেইদিনমানৰ পি পিছত খোল নিবই লাগিব চাগে।
আঁহ
তাকে নামঘৰলে এতিয়াই খোল নামঘৰলে এতিয়াই খোল নিনো।
বজানা কিখন খতম হোৱা পিছত খোলটো নিব কব আৰু।
বাজানা খতম হোৱাৰ পিছতো নিনো লাষ্টত নিম চবেই যেতিয়া আনিব।
অঁ তাকেতো ক'ব নহয় বোলে তোমাৰ আকৌ চবৰ বাজনা মুখস্ত হ'ল এতিয়া খোলটো আনা।
অঁ তাকে নামঘৰত খোল আছে, নামঘৰটোকে উলিওৱা নাই এতিয়ালৈকে আমি কেলে নিম আকৌ। নামঘৰতে খোল আছে নামঘৰটোকে উলিওৱা নাই। আৰু খোল খোলটো নিয়া মানে এটা খোলে মানে গোটেইখন হুলস্থুল হব।
উম সেইটোৱে চবেই বজাবলৈ একো নাই একেবাৰে যোনখিনি সৰু লৰা ছোৱালী সেইখিনিটো বেছি উৎপাত কৰিব ন।
অঁ চবৰে হাতত আহিল লওক এটা এটা।
উম খোল শিকা নহ'ব মানে তেতিয়া হুল
হুলস্থুল হব সেইকাৰণে নিনিয়াই ভাল।
উম। আৰু সৰু লৰা ছোৱালীবিলাকে যোনটো আমি এতিয়া লৰা সেইটো সিহঁতি এতিয়া বলেও নোৱাৰে ন ভালকে তাহাঁতে লবলেও
উম উম আৰু তোৰ কালি স্কলাৰশ্বিপৰ পই চা কিমান সোমালে ৰাতি?
অঁ স্কলাৰশ্বিপৰ পইচাটো মোৰ ভাগৰ কমকে সোমাইছে বাৰ হেজাৰ।
হেল্ল'! কিমান সোমালে?
বাৰ বাৰ।
বাৰ ঠিকে আছে দে।
উম।
উম।
এ তোৰ কিমান সোমালে?
মোৰতো দহহে সোমালে। থাউজেণ্ড। হ'ব দে মোৰ মবাইলটো ৰিচাৰ্জ হৈ থাকিব, মোবাইলটোকে কাটিব ৰিচাৰ্জটোকে ভৰা কব লাগিব
অ
আজিকে অহ ডিচপ্লেটটো লগাবলৈ যাব লাগিব তো আজিকেই তাৰিখ আজিতো হ'বলা আজি ছয় তাৰিখ নে পাঁচ তাৰিখ হ'লেই মই দহ তাৰিখ মানে ৰিচাৰ্জ কাটিবই মোবাইলৰ চো সেইদিনাখনে ৰিচাৰ্জটো ৰিচাৰ্জটো ভৰাম
ফৰ জিহে নয়হ তিনিশহে
তিনিশ তাকে তিনিশ দে জিব দিয়ে চাৰে তিনিশ ভালেনিবা ফাইভ জি আনলিমেন্ট আহে কিছুমান বিলাকৰ টু জি বি আহে
টু জি বি অহ কিন্তু মোৰ মতে চাৰ তিনিশো ইমান এটা লাভ নাই আমাৰ ফৰ জিব বিলাকত হয় নে নহয়
সেইটো কাৰণে আমি তি তিনিশ টকা এটা ভৰোৱাই ভাল
অহ তিনিশ তো হয় ডে ডেদে এদাই কৰিবলৈ আজিকালি পিছে এজাই ইনষ্টাগ্ৰামটো বেছি নেটো খাই দিয়ে ন
খা দে অহ
তোৰ ইনষ্টাগ্ৰামটো ইনষ্টাগ্ৰামটো অপেন কৰিল দিম দুটা দুটামান চালে দেখিবি ডেৰশ দুশ এম বি গুচি যায় তাৰ পৰাওটো সোনকালে যায় ন
উম তাতে আমি কলেজ থাকিলে ভাল যেন বা কলেজ বিললে গুচি যাওঁ ফোন নচাও ঘূৰি আহ আহি চামি নে
এতিয়া গৰম বন্ধ মাহ তেতিয়া তো পিছত আমাৰ কলেজ আছেই উম
উম দহ তাৰিখে থাকালে ৰিচাৰ্জ কাটতিা ৰিচাৰ্জটো ভাল দিছ প্লে এখনো লগাই আনিমগে বুলি ভ
উম একেলগে কৰিবি এনেই
অহ
ডিপ্লেটো হাজাৰ পোন্ধৰশ ল'বগৈ আৰু টেম্পাৰ চেম্পাৰ লগাই মেলি
টেম্পাৰ চেম্পাৰ লগাও এ লগোৱা মানে ত মোবাইলৰ লগতহে কথাটোৰ
উম সেইটোৱেই ডিভাইচ টো কিমান ভাল ডিভাইচ আৰু কিছুমান ডিভাইচৰ আকৌ বস্তু পাব ক'লেও ৰা নহয়
অ সেইটোতটো ফৰ জি ফোন এতিয়া পাওনে নে পাও বা ফাইভ জি ফাইভ জি ফোনৰ বাৰু এতিয়া বহুত ললে ফ'ৰ জি ফোনো আছে নে নাই
অ সেইটো সেইটো
তাকো ৰিয়েলমি ৰিয়েলমি তাকো ফোনটো। শুনিছ।
তাকে আজি ৰ'দতো চাই লাগিছে আজি কালি দেখিছে ন কালি বতৰতো আকৌ আগবেলাতে ঠাণ্ডা। তাৰ পৰা দুপৰীয়ালৈ কিমান ৰদ দেখি মানে আবেলি সময়লে।
উম আজিও তেনেকুৱাইে আহিছিলে
আজি তেনেকুৱাই মানে এতিয়া সেই অলপ ৰাতিপুৱা সময়তে মানে বৰষুণ তাক দিলে ধৰ
উম
তাৰপা তোৰ দিয়াই খন তই আকৌ এই দৌবলৈ যোৱাৰ কথা ফোন কৰিম বুলি কৈছিলি মোলে মই ভাবিছিলোই ফোন কৰি বুলি নকৰিলি
অহ মই তোক কৰিম বুলি কৈছিলো মই ইটো লগতলে কৰিলো সি ফোন ৰিচিভ নকৰিলে মই চাৰিটা চল্লিশত উঠছিলো
বৰ্তমান কাম
শুনিছ হেল্ল' চাৰিটা চল্লিছ সি লগৰতো ফোন মাৰিলো সি ৰিচি ৰিচিভ নকৰিলে মেছেজ দিলোঁ তাৰপা মই ভাবিছিলোঁ তোলে কৰিম বুলি বা এ বলো নকওঁ আৰু তেনেকে থাকিলো
উম মই তই কৰিবি কৰিবি বুলি ভাবি আছিলো মই মোবাইলটো সেইতে চাই লনো কৰি থোৱা নাই বোলো নুশুনিম
উম হ'ব দে কাইলে গৈ কৰিম
তাৰপৰা অ হ'ব
উ ভাত পানী সৰ বনাইছে
ভাত পানী মানে ভাত বনাইছে আৰু গা পা ধুৱাই মেলি নাজানো কিহে বনাইছে দালি চালিও বনাব চাগে তাৰপা পানী দিয়া ৰাতি ভাত থৈ দিছে পানী দিয়া ভাত মই সেইটোয়ে খাম চাগে দিনটোৰ কাৰণে পেটটো ঠাণ্ডা।
অ অ সেইটোৱে।
গাটো ধুংগে লাহে ধীৰে মই এতিয়া গা নুধু এতিয়া মইতো চুলি কাটিবলৈ যাম। চুলি কিডাল কাটি মেলি আহি। উম চুলি কেইডাল কাটি আহি পেলাই ধুনীয়াকে গা। উম।
উম।
ধুনীয়াকে আহি পুখুৰীত গাটো ধুম ধুই পেলাই আকৌ ঘৰতো ধুই চাবোন চেম্পু মাৰি ধুইম। ভাতকেইটা খাই শুই থাকিম।
ধৰ মই মানে ক এঘাৰটা বাৰটা মানত মই কম্পিউটাৰ যাম ন।
অহ।
এক্জামতটো খুব বেছি ৰৰু এঘণ্টা দেৰ ঘণ্টা হে হ'ব।
অঁহ।
একজামটো দি মেলি মই আহিম তাৰ পৰা আহি অকমান জীয়াই মেলি ভাত।